অ হেল্ল', শুই আছিলা নেকি?
অ, মই চব্জি বনাই আছোঁ ৰ'বা। শুবা, শুবতে সময় নাই, চব্জি বনাব লাগিব, ভাত বনাব লাগিব, আলহী আহিব আজি, তোমাৰ মানে মোৰ জে তোমাৰ ছোৱালীজনী আহিব, তাইবোলে তোমাৰ মাছ মাংস নাখায়। সেইকাৰণে আৰু চব্জি বনাই আছো, কি যে মানুহ ন মাছ মাংস নাখায়।
তকেটো ন, মানুহ বিলাকে কিয় বা নাখায়। খাব লাগে, মই কিন্তু নাখাওঁ বাৰু তথাপিও আৰু, মানে কি ক'ব আৰু। তুমি মই আজি বনাম ৰবা এয়া, হু কলডিল সেই মানে, মানে ভাজি মোৰ ইমান ভাল লাগে মচু দালে বনাম, তুমি খাই থাকো খাই থাকো হেণেকুৱা লাগে। ইমান পাই মানে সোৱাদযুক্ত হয়।
তুমি কৈয়ে থাকিবা নে, ‌খুৱাবাও মোক?
এ তুমি আহিলে খুৱাম আকৌ, আহিবাচোন, কোনদিনা আ
তোমাৰ মুখৰ পুৰা খালি মই আ তোমাৰ মুখৰ পৰা মই খালি শুনি থাকো যে এইটো বনালো, সিটো বনালো তুমি মোক খোৱাব লাগিব তেতিয়াই গম পাম, অ সোৱাদ হৈছে বুলি, কলে নহব নহয়।
হয়ে বাৰু সেইটো। অ, আৰু বনাম দিয়া আজি কঠালৰ মৌচিমাটা সৰু আমাৰ গছ ৰে কঁঠাল আছে। এ মানে পকিছেই বাৰু কঁথাালতটো চিটো গ'লেই, তথাপি এটা ওপৰৰ ফালে মানে সৰু কথাল এটা আছে বিচাৰি পালো আৰু আমাৰ মানে দাদা এজনে পাৰ কৰি দিলে, মই সেই এনেকোৱা টেষ্টিকে বনাইছো নহয়, মাংস চাংস পাতে থাকিব, এনেকুৱা আছে জানা। ইমান
এতিয়াচোন, কথা প পকা ক ঠল খোৱা তোমাৰ চিজন অ, তুমি কেঁচা কঠল ক'ত পালা ও, এই এনেকুৱা বতৰত?
অ আৰু অকণ মানিছো এই গছডালৰ কোৰ পৰা ওলালবা, সেইটো তাকেই তো মই কলো ন। কঠাল নায়ে বাৰু এতিয়া চব পকিছে আৰু।
পকি পকা থাকিব, অ-অ।
নাই নাই এইটো সৰু, লাষ্ট, মানে শেষত হেৰাই, বনালোৱয়ে আনজা আকৌ, কত পখিলে। সৰু এইটো মানে কি লাষ্ট শেষত ওলাইছে নেকি এইটো। হয়তো বেছি দিন হোৱা নাই আৰু সি টাইমতটো দেৰিকে ওলাল আৰু। এ অবতৰীয়া বস্তু ন, এইটোয়ে আৰু মানে অ, হঠাতে হৈ গ'ল আৰু এইটো মই পালো কাৰণে অ এইটো আৰু আকৌ ৰৈ থাকিবটো আৰু বকালে নাথাক আৰু, এনেও মানে ইমান গৰমত কোনে কঁঠাল খাব, তেনেকে বনাই খোৱাই ভাল আৰু। সেইকাৰণে দাদাজনক পাৰি দিব দিলোঁ, পাৰি পেলাই দিলে আৰু, কাতি পেলাই বনালোঁ। হোৱা নাই, পঢ়াই থৈ আছো আঞ্জা, ৰা
উম, ভালে কৰিছা দিয়া তুমি, মানে তোমাৰ কঁঠাল খাব লে ভাল হ'ব।
ওচৰত, ওচৰত ধৰা হ'লে বাৰু দিবৰে পাৰিলো হয়।
এই তুমি দিবা জানো মোক নে কৈয়ে থাকিবা যে দিম - দিম বুলি?
অ, কিয় নিদিম সেই আহিলে দিম দিয়া তুমি নাহায়ে।
তাকে তুমি গ'লেহে দিবা তুমি এনেকুৱাতো ক'ব পাৰা যে, অ তুমি তোমাৰ কাৰণে মই দি পঠাম এনেকেওতো কব পাৰা।
এয়াও বেয়া হৈ যাবচোন। বেয়া হৈ যাব চোন বেছিহে কৰি থাকিলে।
নহয় মই তোমাক দি পঠাবলে ক'লো আকৌ।
কি কৈছা?
দি পঠাবলৈ কলো মোৰো তালে কঠাল।
অ', অ', মই বাৰু চেষ্টা কৰিম বাৰু তোমাক দি পঠাব কাৰণে।
অ, চেষ্টা কৰিবা দেই মোৰ মানে খাবলে বিৰাট মন যায় আৰু।
মানে পঠাম কেনেকে মই তাকে ভাবিছো ন? এনেকে প্ৰথম যাব জানো ইমান দুৰলৈকে।
অ, এই তোমাৰালোকৰ যে এটা আলহী আছে চুলিচ চুলি যে ইমান এটা নাই তাৰ হাতত পঠাবা।
অ, এইটো মানুহজন আছে চুপা কৰিছে এইটো লৈ যাব ন?
অ, তুমি কলৈ যাব যতও লৈ যাব।
কৰণা হাঁহি উঠি গল মানুহজনে নিব পাৰিবনে নোৱাৰে? অ, হাত এখনো ভাঙা ন?
হয় ন তুমি যদি মানাজো নকোৱা যে তুমি এই কি কয় শ্বিলঙৰ পৰা এটা বস্তু আনা তোমাক এই এতিয়া আ নিদিব তুমি হলেই আনি দিব তোমাৰ কাৰণে।
কি কোৱাৰে ইমান এনেকুৱা মানুহ আছে নেকি আজিকালি নাই যা।
অ, তোমাৰ তোমাৰ কাৰণে আনি দিব দিয়া মই গম পাও।
হে- হে -হে নাই -নাই - নাই দিয়া- নাই দিয়া - নাই দিয়া তুমি মোৰ ধেমালি কৰিছা ন।
নাই কৰা মই ধেমালি - নাই কৰা মই ধেমালি মই সঁচাইে কলো অ, তোমাক মই নোজোকাও মই তোমাক কিয় কেলে জোকাম মই।
ন নাই - নাই তুমি মানে ধেমালি কৰছাহ হ পাই।
ই মই তোমাৰ লগত ধেমালি কৰো নে আজিলৈ কৰি পাৰিছো নে তোমাৰ লগত ধেমালি তোমাৰ লগত মই সেই কেইদিনমান আগতে কৰিছিলো এতিয়া নকৰো দিয়া।
অ, সেইটো আৰু ধেমালিটো নহয় ন এ সচাই - সচাই কৈছে মানে। অ, তেওঁকে দি পঠাব পাৰিম ন বনাই পেলাই মাতোহে নেকি লৈ যাম।
অ, মাতা - মাতা। বিৰাট ভাল পাব তোমালোকৰ ঘৰত যাবলে ভৰি দাঙিয়ে আছে আহিবলে।
সেইয়াই ৰবা মই কও কি আহাচোন এবাৰে মই অলপমান কিবা এটা বনাইছো। এ, মানে মোৰ মাহী ছোৱালী যদি খাই চাব বলে লৈ যোৱাহি নিব ন।
অ, লৈ যাব দিয়া অ, নিব - নিব নিব লাগে তুমি ক'লে নিশ্চয় নিব তুমি ক'ব লাগিব খালী।
অ, তুমিও দি পঠাবচোন নাললে কিবা তুমি অ, তুমি যে গৈছিলা ফুৰিব দিব এদিন দে লগত তেওঁ নিকি গাড়ীত যে গৈছিলা অকলে।
মই ক'ত ফুৰিব গলো মোৰ মনত টো নাই মই দেখাই আজিলৈ দেখাইে হোৱা নাই এ তেওঁ তুমি কৈ থকা কাৰণে শুনিছো আৰু।
অ, হয় নেকি মই দেখি মই সেইজন বুলিয় ভাবিছো বেলেগ কোনোবা নেকি। মই বেলেগৰ মই বেলেগক কলোৱে চাগে।
নাই তুমি কৈ থাকা যে সেইকাৰণে ভাবিলো আৰু যে অ', অ', এনেকুৱা এনেকুৱা দেখাই নাই দিয়া আজিলে।
হা - হা অ', অ', মোৰ মামাৰ ছোৱালীজনী কম ৰবা লৈ যাব তাইক অলপ ফুৰাই লৈ আহিবা দেই। অলপ ফুৰাই - ফুৰাই লৈ আহিব ন অলপ মানে কি আৰু ঘৰত থাকি - থাকি আমনি
হ'লে তুমি আহি যাবা তুমি আহি যাবা।
মই নাজাও দিয়া মই বাছত যায়ে ভাল পাওঁ।
এ নাই নাই তুমি আহিবা আক উৰি উৰি আহিবা। পিছে তোমাৰ লৰাই লৰাই পঢ়া শুনা কৰিছে নে নাই।
অ বৰ্তমান সি ফোন চাই আছে।
হয় নেকি তাৰ মানে এ তাক ক'বাচোন মোৰ কথা।
উম নে আৰু কি ক'বা মই ভাত আহ। আবেলি তোমাৰ লগত কথা পাতা দিম দা তাক তেতিয়া তুমি অলপমান ধমকি দিবাচোন। তাক এ তাত ধমকি দিলেহে সি অলপমান কিবা হয় যদি আৰু
আমাৰ ঘৰৰ ওচৰত এটা ল'ৰা আছে আৰু ল'ৰাজনে মানে তোমাৰ মাকৰো কথা নুশুনে। কাৰো কথাই নুশুনে তোমাৰ ঘৰৰ মানুহৰ। সি অকল মই যুদি অলপমান দম দিও শিদিনাও ভয় খায়। ভয় খাই গলে মই যি ক তাকে শুনে মানে এনেই তোমাৰ। একোৱে কথা নুশুনে দিয়া একোৱে কথা নুশুনে মানে কি যে হব।
কাৰো কথা নুশুনে।
কাৰোৱে কথা নোশুনে লৰা মানুহবোৰ অলাপমান এনেকুৱাই থাকে বদমাছ।
হয় হয় হয় সেইটোয়ে হয় বাৰু উম উম। তোমাৰ চবজি হ'ল নে নাই।
অ চব্জিত অলপ পানী ঢালিলো এতিয়া চব্জিটো সিজি আছে সিজি আছে চব্জিটো।
অ অ কি কি দিলা চব্জি ৰাঙালাও দিলা?
ৰঙালাও দিলো তোমাৰ বিলাহী দিছো ঔ টেঙা অলপমান আতি দিছো। এনেকে মিক্স চব্জি আলু দিছো। সেনেকে মিক্স কৰি কেনে এটা লাব্ৰা টাইপৰ। অ ঔটেঙা অলপমান দিছো মানে টেঙা হলে ভাল পাও সেইকাৰণে ঔটেঙা দিলোঁ।
অ', ঔ টেঙা মই ভাল পাওঁ দেই দালি বনাই ঔ টেঙা দালি খাই মই বহুত ভাল পাওঁ কিন্তু বহুত দিন ঔটেঙা খোৱাই নাই ৰ'বা মই।
মই ঔটেঙা চব্জি খাই ভাল পাওঁ তুমি চব্জি খাই পাইছা ঔটেঙাৰ।
নাই নাই নাই খোৱা নাই।
তুমি কি খাইছা নহ'লে ঔটেঙাৰ চব্জিয়ে খাই পোৱা নাই। তুমি বহুত বস্তু খাবলৈ বাকী আছে নহলে থলুৱা খাদ্য।
ঔটেঙা চব্জি কেনেকে বনাই আ ক।
এই তুমি খাইয়ে পোৱা নাই। মই যে মই যে তোমাক কও যে তোমাৰ আমাৰ এটা ৰা ৰান্ধনী দাদা আছে।
অ, অ, ৰান্ধনীৰ দাদাতোৱে কৈছে তোমাক, সেই দাদাজনৰ নাম ফোন নম্বৰ ফোনৰ সেই ফোন নাম্বাৰটো দিবাচোন টেলিফোন নাম্বাৰটো মই কথা পাতিবলে কওঁ। কিবা কিবি আঞ্জা শিকি ল'ম দাদাজনৰ পৰা নাজানা দাদাজনক
অ, অ, শিকি ল'বা শি শিকি লবা দাদাজনে বহুত ধুনীয়াকে শিকাই দিব তোমাক দাদাজনে।
অ, ভালে বাৰু তোমাৰে ভাল দিয়া আৰু। নতুন নতুন বিধিৰে নতুন নতুন মানে বস্তু খাবলৈ পাই থাকা নিজৰ নিজা। বনাই বনাই ন।
পাই ন খাবলে অ নিজে বনাব লাগিব এনে খাবলৈ নাপাও।
নিজে বনাব লাগে তাকেই তো তুমি বহুত কৰা মই গম পাও আৰু। মানে তুমি কাম কৰিয়ে থাকা আজৰিয়ে নাই ন তোমাৰ।
উম, একেবাৰে আজৰি নাই কি যে ক'ম মই তোমাক কিন্তু এতিয়া কৰিবই লাগিব দিয়া দিয়াচোন হয়নে নহয় কোৱা।
উম, আজৰি সময় উলিয়াব লাগিব নিজৰ কাৰণে ন।
উম উম উম উলা উলিয়াবলে লাগিব তোমাৰ সময়টো।
তাকে ভাবিলো আৰু মই তোমাৰ কি যে হব।
উম, আৰু ৰ'দ বাহিৰৰ ফালে চোৱাচোন কেনেকুৱা ৰ'দ দিছে আজি।
আজি তোমাৰ মানে ঔ টেঙা চব্জিখন খাবলে ভাল হ'ব মোৰ যদি বাহিৰৰ পিনে ৰ'দ দিছে ন।
তোমাৰ গৰম দিলে মানে ঔ তুমি তুমি ঔ টেঙা কেনেকে বনোৱা কোৱাচোন?
মই দাইলত দিবলেহে বনাওঁ দাইল দি পেলাইহে বনাওঁ ঔ টেঙাটো।
কেনেকে কৰা কেনেকে মানে প্ৰস্তুতিটো কোৱাচোন মই বনাম এবাৰ।
অ অহ। মই মানে ঔ টেঙাটো মই মানে দালিটো ধৰা কুকাৰত বনানা তোমালোকে দালি। ধৰা কুকাৰত দিলা, কেৰাহিতে কেৰাহীতে দালিটো আধা সিজা হোৱাৰ পিছত মানে ঔ টেঙা কেইটোখৰা মানে কাটি পেলাই, ঔ টেঙাটো কাটি তিলা কাটি পেলাই অলপমান ঠেঠেলিয়াই দিব লাগিব ঠেঠেলিয়াই দি পেলাই দালিত দি দিব লাগিব দি পেলাই দালিখিনি ধৰা নিমখ হালধি দিলা। ঔ টেঙা খিনিও তাতে দি দিলা একেলগে সিজি গ'ল। দালিখিনি কিন্তু আৰম্ভণিৰ পৰা যদি তুমি ঔ টেঙাটো আৰম্ভণিতে দিয়া তেতিয়াহ'লে দালিটো নিসিজে। দালিটো সিজাৰ পিছত ঔ টেঙাটো দিব লাগিব। অ দেৰিকে দিব লাগে তেতিয়া চহা তি বস্তুটো অলপ উৰলৰ উৰলৰ গুটি থাকে যে এ ঠেঠেলিয়াই দিবা অলপমান দিলে মানে পুতুকৰি সিজি যায় আৰু সিজি গ'লে দালিখনৰ সোৱাদটো আহে ঔ টেঙাৰ সোৱাদটো দালিত আহি যায় আকৌ তেল মানে ফুৰণ মাৰিব লাগিব পিছত। হেল্ল'
উম অ গম পাইছো মই।
ফোৰণ মাৰিব লাগিব অলপ সৰিয়হ দিব লাগে সৰিয়হ অলপ পিয়াজ অলপ অ এনেকে। ধৰা শুকান জলকীয়া এনেকে ইমান ধুনীয়া লাগে খাই পেলাই তুমি খায়ে থাকিবা ইজানী সেয়া সেয়া ভাত আৰু অলপমান বতাহ অলপমান আৰু আলু ভাজি হ'ব লাগে আৰু তুমি খাই থাক- আৰ একো নালাগে, বহুত ধুনীয়া লাগিব আৰ আৰু কি লাগিব তোমাক। ইমানেই সোৱাদ লাগিব, খাই থাকিবা আৰু ম খোৱাত মই আজি পালে বনালো হয় আৰু টেঙা পোৱাই নাই ৰ আচাৰি মানে আজি মানে এইটো অ- এইটোৱে খামনেই ভাল লগা নাই আৰু। ফল মূলৰ এইগিলা আছে বাৰু, তথাপিও ঔ টেঙাটো পালে।
মই গলেও বনাবা দে, মই গ'লেও বনাবা।
অ অ অ হ'ব দিয়া বনাম দিয়া। তুমি খাব আৰ খাব খাই থাকিবা আৰু পুৰা ইমান ধুনীয়া লাগে।